কি কৰি আছা।
এই শুই শুব লইছো।
অঁ আজি দেৰি হৈছে ন, অঁ মই আ চোৱা ভাত বনোৱাই আজি দেৰি হৈছে।
অঁ মোৰ আজি দেৰি হৈছে
অঁ তাপা অহাও দেৰি হ'ল, সেইকাৰণে।
অঁ হয়, এতিয়া শুব লাগে কাইলে স্কুল আছে উঠিবই নোৱাৰিম চাগে, ত' এতিয়া কাইলৈ বোলে হেনো হেৰি
কি।
পাই কিবা কিবি কৰিব নি কাইলে সোনকালেও চুটি দিব এতিয়া পঠাবতো লাগিবই।
অঁ অঁ অঁ কিবা আছে নেকি কাইলে স্কুলত
অঁ কাইলে স্কুলত এ একো নাই
অঁ
আকৌ সোনকালে স্কুল কাইলৈ মানে এঘাৰটা চাৰে এঘাৰটাতে ছুটি দিব বোলে
তেতিয়াহ'লে বহিব কেইটাত
মেছেজ দিছে
অঁ কি ক্লাছ সোনকালে পা কৰি দিব নেকি
একেটা টাইমত মতে চাৰে চটাতে কিন্তু হেৰি সোনকালে মানে হেৰি ছুটি দিব কাইলে চাৰে এঘাৰটা মানত এনে দিব আঁ কিবা আছে চাগে
অঁ অঁ
মেছেজ দি দেখা নাই জানো
চোৱা নাইয়ে মই
গ্ৰুপত মেছেজ দিবি আকৌ
অঁ ভাত কি বনালি বুলো ভাত কি বনালি
ভাত দালি বনালো, ভুল ভাজিলো, মাংস অকমান আছিলে সেয়া ললো আৰু
অঁ
কি বনালি?
ভুল ভাজিলে ভাল হয় নে বোলো?
কি বনালি?
মই হেৰি বনালো এয়া কি মাছে, বিলাহী তাৰ পিছত জিকা এনেকে দি বনালো। আকৌ আৰু কোমোৰা দালি তাৰপিছতে আকৌ এইযা বেঙেনা, আলু, বুট এনেকে দি ভাজিলো।
এইটো শুৱাই নাই।
চিম্পুল নাই লৰাতু শুৱা নাই তাক শুৱাই আছো নোশুৱে
উি এইটো কাৰণেতো এই হেৰি খিনাই কৰি গৈছগে ইমান ৰাতিলৈকে টোপনি খতি কৰিব নাপায় নহয় মানুহে ত' মানে যিটো এঘন্টা টোপনি খতি হয় হয় যাবি তেতিয়া সোনকালে
অঁ
ৰাতিপুৱা মই গম পালো আৰু
অ, সেয়া পিতাই নুহোৱে এতিয়া বেয়া লাইি কৰি আছে। খেলি থাকিব লাগে তাইক ৰাতি এতিয়া। শুনিছ?